হেল্ল',
হেল্ল', অ', বুবনী কি কৰিছা?
এয়া আছো। অকমান শুলো, শুই মেলি উঠিলো উঠি পেলাই অকমান এনেই বহি আছো ৰবা। এনে দুপৰীয়া খোৱা নাযায় ন' নাই -নাই খোৱা নাই কোনো শুই কোনো শুই উঠা নাই অফিচ থাকিলে দুপৰীয়া নুশু ন ' সেইটোয়েটো দুপৰীয়া নুশুলে কিবা শুলে শুই উঠিলে গাটো ভাল নালাগে।
ভাল নালাগে হয় দিয়া আমিও শুইু চুই উঠিলো উঠি সেই বাবুৰ কাৰণে হে মেংগ শ্বেক বনাই দিছো অলপ- অলপ দুইটাই খাই এতিয়া ফেনৰ তলত
এই ভাইটি নাই ন?
অহ, ওলাই গৈছে চেলুনত ওলাই গৈছে দাঢ়ি কাটিব গৈছে।
খোৱাৰ পিছত এনেকুৱা লাগে কিয় শুলো নুশুৱা হলেই ভাল আছিলে বেয়া লাগি যায় আৰু দুন নোখোৱাই ভাল। কিন্তু, সেইখিনি নুশু ন'কত মই সন্য অফিচত
অ', তোমাৰ শুৱা নাযায় মোৰ যে সদায় শুৱা যায়।
কিন্তু, এই দুপৰীয়া শুৱাটো বেয়া ভাল নালাগে। এতিয়া ফুৰিলৈ পস্তাইছো বহি -বহি ভাবি আছো কিয় শুইছিলো- কিয় শুইছিলো
শুই উঠি পষ্টাও আৰু নকৰিমগে মই নুশুম ন' 'কিয় ন'এনেকুৱা হৈ যায়।
সেইখিনি সময়ত আৰু মন নাযায় সেইখিনি সময়ত এনেকুৱা লাগে যেন শু - শু জল্ডি শু অকমান চকুতো এনেকুৱা টানে এইপিনে মোবাইল টো চাই থাকো চকুতো টানে তাৰ পিছত আৰু আৰামত শুয়ে গ'লো অকমান।
উম, হয় দিয়া ভাতটো খাই উঠিলেই চকুটো টানি ধৰে। ন' এই সেনেকে মইও শুই- শুই উঠি পিছত গা চা ইমান বেয়া লাগে।
আমাৰ জ্ঞানটো আজি দিনটো শুইছে যেন হৈছে বাপৰে শুইছে উঠিছে। খাইছে আকৌ শুইছে অহ-হ -হ ৰাতিপুৱা উঠিছে খেল চাইছে, শুইছে, উঠিছে আকৌ খাইছে আকৌ শুইছে।
অহ, এই বন্ধ কেইদিন সি ৰেষ্ট লয় আৰু নহ'লে কষ্ট ন' দিনটো কষ্ট সেই পঢ়াৰ পৰা খেলাৰ পৰা চব।
কিন্তু এই বিজি থাকাই ভাল।
বিজি থাকা ভাল সঁচা কথা। বিজি থাকিলেই ভাল জানা বিজি থাকিল আহিলে সময়তটো কেনেকে গুচি যায় গমেই নাপায়।
তাকেটো
ভাত খাই শুই দিব লাগে ৰাতিপুৱা সোনকালে উঠি দিব লাগে।
উঠি দিব লাগে অ তুমিতো ৰাতিপুৱা শুই উঠি পেলাই দৌৰিব যোৱা তুমি অকলে যোৱা নে আৰু কোনোবা যাই লগত।
মই ইয়াৰ পৰা অকলে যাওঁ কিন্তু চান্দমাৰি মানহ বহুত যায়। এনেকৈ ৰাস্তাত মাত দিওঁ আৰু এজনী নাযায় নাযায় মই অকলে যাওঁ আৰু অকলেই ভাল জানা অকলে কি হয় তুমি খোজকাঢ়ি ধুনীয়াকৈ মানে পতা পত খোজকাঢ়ি যাব পাৰা এতিয়া লগ হ'লে মানে কি কথা পাতি পাতি পাতি পাতি গ'লে অকমান সেয়া লাগে। এতিয়া অকলে হলে ধুনীয়াকে গপচত গলা গপচত আহিলা।
উম।
ক'লেই ভাল পাওঁ।
কেইটামান বজাত ওলাই যোৱা তুমি ঘৰৰ পৰা।
মোৰ চাৰিটা পঞ্চল্লিশ হয়। ঘৰৰ পৰা ওলাই যাওঁতে আহ অ মই চাৰে চাৰি। সাৰ পাওঁ। এতিয়া গৰম দিন অ ব্ৰাছেছ কৰি মুখাত ধুই কাপোৰযোৰ পিন্ধি গুচি যাওঁ। এতিয়া গৰম দিন ন সোনকালে পোহৰ হৈ যায় থান তোমাৰ ঠাণ্ডা দিনত চাবাচোন ছয়টা সাতটালৈ পোহৰে নহ'ব।
মই সোনকালে উঠো উঠি পেলাই কিন্তু কাম কৰি থাকো আৰু ভিতৰত ওলাই নাযাওঁ আৰু মানে জ্ঞান স্কুললৈ যোৱালৈকে মোৰ বহুতখিনি কাম হৈ যায়। কাৰণ আজিকালি অফিচ বিলাকো ষ্ট্ৰিক্ট হৈছে ন সোনকালে সোনকালে যাব লাগে। সেইকাৰণে আৰু মই চাৰে পাঁচটাত পাঁচটা বি ত্ৰিশৰ ভিতৰত উঠি যাওঁ আৰু কাৰণ জ্ঞান উঠে ছয়টা বজাত সেই আধা ঘন্টাত মোৰ ঘৰ সাৰ মোচা চব হৈ যায় অ তাৰ পিছত তাক উঠাও সি বাট থৰুমত গৈ লেট্ৰিন কৰা গা ধোৱা মানে মোৰ ইফালে তাৰ টিফিন হৈ যায়। টিফিন মাৰি যায় তাৰপিছত সি গা পা ধুই আহে তাৰপিছতো সময় থাকে সি টিফিন চিফিন তাক দিয়া। পিছত চাহ তাহ খাবলৈ দি যি খাই খাবলৈ দিয়াৰ পিছত মই আৰু ৰখি নাথ থাকো আৰু মই দুপৰীয়াৰ কাৰণে
ৰেডি কৰা উম সি নিজে যায়নে স্কুলত সেয়া থ'ব যোৱা।
থব যে থবো যায় এতিয়া আছে যেতিয়া থবলৈ যায় নাথাকিলে আৰু মই এই হাতী গড় চাৰিআলিলৈকে যাব লাগে সেইটো এটা ডিউটি হাতীগড় চাৰিআলি লৈকে গৈ পেলাই ই ৰিক্সাত উঠাই দিও ই ৰিক্সাত উঠাই দিয়াৰ পিছত সি আৰু গুচি যায়।
তপনেতো একেদ এ এতিয়া। গুৱাহাটীতে আছে ন অঁ ইয়াতেই থাকিবনে আৰু যাবলগীয়া হ'ব।
যাব লগীয়া হ'ব যাব লগগীয়া হ'ব কিন্তু এই জুলাই মাহতটো নালাগে চাগে। যাবলৈ ইয়াতে কাম বহুত
তে তোমালোকৰ বন্ধ সময়ত ঠিকে ভালে সিঠ পাব দেউতাক সপ্ন
থাকিলে সেইটোৱে ভাল আৰু এতলিষ্ট ৰাতিপুৱাৰ দৌৰা দৌৰিতটো বাকী আৰু বেলেগতটো বাৰু মেনেজ থৈ যায় সিও তাৰপিছত গুচি যায় তাত থৈ আহি পেলাই দৌৰা দৌৰিকে কয় ময়ও যাওঁ ময়ো যাওঁ দিয়া। যি হৈছে দিয়া তাৰ পিছত তাক পঠাই লৈ আৰু লাষ্টত মই আৰু তাৰিছত দিন তুলে ঘৰটো তলা দিনটো ঘৰ টো তলা আৰু সি আহি পেলাই খোলে জ্ঞানে আহি পেলাই খোলে
অ সি আহি নিজে ভাত তাত খাই লৈ আৰু
নিজে নিজে খাই লয় আহ নিজে খাই বনাই থৈ যাওঁ বনাই থৈ যাও যাই পেলাই সেই আকৌ সেই দিনমান আগতে কি কৰিছে যানা আগতে বনাই থৈ নগৈছিলো অকল ভাতটো সি নিজেও উঠাইছিলে কেইদিন মান আগতে কি কৰিছে জানা মই তাক বাৰে প্ৰতি কৈ আছো ফোনত যে বাবা মই ন টো বনাই থৈছো আজি ভাত বেছিকে মোৰো ৰাতিপু অলপ ভাত খাবলৈ মন গ'ল ভাতো বনাই থৈছো তুমি ভাততো খাব নালাগে সি জাগে শুনা নাই হৈৰি থকা ভাতটোকে আকৌ উঠাই দিছে হা অ হৈ থকা ভাতটোকে আকৌ তোমাৰ গেছত উঠাই দিছে উঠাই পিছত সি যি অহ মোৰ পেচাৰটো ননইচটিকত প্ৰেচাৰ সেই ননইচটিকৰ প্ৰেচাৰ কাৰণে সেইটো মানে আকৌ দুটা সিচেল দুটা নে তিনটা হুইচেল মাৰিলে মাৰ পিছতে সি বন্ধ কৰি দিলে বন্ধ কৰি দিয়াৰ পিছত সি ভাবিছে গেছতো যাওঁ তাৰ পিছত খাম তাৰ পিছত যেতিয়া সি খোলে সি তাৰ পিছত ক অ মা ভাতকেইটা দেখোন দৈ গল মোক কৈছো দৈ গল ৰাতিপুৱা দেখোন ধুনীয়া হৈ আছিলে কৈছে ৰাতিপুৱা দেখোন ধুনীয়া হৈ আছিল মানে মই কৈছো মইতো ভাত বনাইিছিলো তুমি আকৌ উাইছ কৈছা মই আকৌ উঠাইছো সেনেকে কৈছে
অ
হৈছে সেইকাৰণে কথাবোৰ ভালকে শুনিব লাগে বাৰু ভাততো দৈছে দৈছে তুমি তোমাৰ যে এটা ঘটনা নহ'ল
নহয় নহয় দিয়া সি তাৰমানে সেয়া অ ভয় লাগে তে সিকাৰণে কোকাৰৰ ঢাকনিটো খুলি নাছিল
নাচালে নাচালে আৰু মোৰ কথাটো সি নুশুনিলেই সি ভাবিছে মায়ে সদায় উঠাই দিবলৈ দিয়ে মই এতিয়াও উঠাই দিওঁ তাৰপিছত উঠাই দিলে নাপালে তাৰপিছত তাৰপছত আৰু মই কি কৰিম তাৰপিছত কৈছে মা হ'ব দিয়া চবজিকে খাই ল একেবাৰে গোটেই দৈ গ'ল মই আৰু খাব নোৱাৰো তাৰছ মৰ মনতটো বেয়া লাগিল দুপৰীয়া সময় ভাত নাখাব তাৰপিছত প্ৰথম বৌক ফোন কৰিলো বৌক ফোনটো নুঠালে নুঠা দেখি আকৌ তৰু বাইদেউক কৰিলো তৰু বাইদেউক যেনিবা উঠালে উঠা নে তোৰ বাইদে অলপমান ভাত তাত দিয়ক চোন এনেকোৱা তেনেকোৱা কাণ্ড হৈছে তাৰ পিছত আৰু কৈছে হয় নেকি হ'ব দিয়া তাৰ পিছত তৰু বাইদে অল ভাত দিলে ভাত দিওঁতে সি বোলে অকল চব্জি খাই আছিলে তাৰ পিছত তৰু এই দেই ভাত দিলে কৈছে ভাত খোৱা ভাল কোৱা আৰু কিবা লাগে নেকি কোৱাহ নে কৈছে কৈছে নালাগে এমতি তাৰিছত খালে আৰু এনে কাণ্ড কৰিছে কৰা দেখি ভয়তে এতিয়া তপনে কৈছে ন ভাতটো বনাইে যাবা লাগে ঠাণ্ডাই হওক বোলে সেনেকে কৈছে গৰমৰ দিন হে ক সেইকাৰণে বনাই থৈ যাওঁ জানা আজিকালি
অ সি আৰু ভাবিছো যে মায়ে চাগে অকল পানী আৰু চাউল দি থৈ গৈছে বুলি সি খুলিও চাব লাগিছিলে ন
সি খুলি চাব লাগিছিলে আৰু সি মোৰ কথাটোত গুৰুত্ব নিদিলে সি মই কথাটোক গুৰুত্ব নিদিলে মই তাক কৈছো সি মোক কৈছে তুমি মোক কোৱা নাই মই কৈছো কিয়নো কম ৰবা মই ভাবিছো ইমান ধুনীয়াকে আঞ্জা আঞ্জা আচে আজি ৰাতিপুৱা মোৰ ৰুটি খাব মন যোৱা নাই অলপ ভাতকে খাই যাওঁ আৰু অলপ ভাত উঠাব ভাল নালাগে ন প্ৰেচাৰটোত ত সেইকাৰণে মই বোলো তাৰ কাৰণেও হ'ব এতিয়া ৰাতিপুৱা দহটা বাজিলে আৰু। সেই কাৰণে মই একেলগে তাৰ কাৰণে উঠাই দিলো, মই দুটামান খাই আহিলো বাকী খিনি তালৈ থৈ দিছিলো।
অ ই সেইটো এটা মানে শিক্ষা এটা প
শিক্ষা এটা পালে, তাৰ পিছত কয় কিয় বনাই যোৱা? কিয় বনাই যোৱা? আজিকালি মই কৈছো নালাগে ভাই। ঠাণ্ডা ভাতেই খোৱা একো নহয়। কণী বইল কৰি থলে নাখায় অ। খাই লও শুৱে কেতিয়াবা টিউশ্যন থাকিলে টিউশচন যায়। মোবাইল চাই চাই স হৈ যায়।
অ তোমালোকৰ যে ৰিয়ানে ক'ত এডমিশন লৈছে?
ৰিয়ানে আকৌ কেভিতে ললে।
কেভিটে লৈছে ন উম। ঠিকে আছে এই অ তাতে পঢ়িব ন? সিওতো ওলাই যায় ন দিনটোৰ কাৰণে?
অ সিও দিনটোৰ কাৰণে ওলাই যায় দুইটাই দুইটাক লগে নাপায়।
নাপায় ন। অঁ বন্ধৰ দিনটোত অকণমান লগ পায় নেকি?
বন্ধ দিনতটো লগ পালেও নাহে ন সিও নাহে ইও নাহে। অ চবে নিজৰ নিজৰ মজ মোবাইল লৈ বিজি থাকে, তাকে কেতিয়াবা বত তাকেও কয় আমাৰ ইহঁতেও কয় ইিহঁত দুটাই মানে সেয়াই নহয়। যেতিয়া কেতিয়াবা লগ পাই এতিয়া জ্ঞানৰ জন্মদিনৰ দিনা আমিটো বেলেগ একো কৰা নাই অকল তাক খুৱাবলৈহে লৈ গৈছিলো। তাকো লৈ গৈছো আৰু।
অঁ কিন্তু আজিকালি কেনেকুৱা হৈ গৈছে ন যুগটো! মোবাইলৰ কাৰণে চোৱা না।
অকলশৰীয়া অকলশৰীয়াকে সটো আইফোন কিনি মিলেহি। মেট্ৰিক পাছ কৰাই তাক বাপেকে আইফোন দিছে, এতিয়া আইফোন লৈ থাকে সেইকাৰণে আৰু ক'ত আৰু মোবাইল পাইছে তাতে আইফোন পাইছে আৰু ক'ত আৰু মানুহ লাগে আৰু। অ তাক মানে কৰিছিলে আৰু ভালকে পাছ কৰিলে দিব বুলি। সেইকাৰণে দিছে আৰু। মই তাক কৈছো জ্ঞানক কৈছো ব তুমি নকবা দে আই ফোন লাগে বোলি মোক সি কৈছে মা মোক ফোন নালাগে মোক স্কুটি লাগিব। হৈছে আৰু এটা ডখৰ সেয়াহে লাগে। অ নহ নহয় স্কুট স্কুটি লাগিব মিন্ কি স্কুটি এখন মইয়ে কিনি মোৰ কাৰণে অ। মোৰ কাৰণে কিনিম তেতিয়া সিও চলাব পাৰিব আৰু।
অ কিন্তু লাগে জানা। শিকিলে তুমি শিকি ললে সিও শিকি ললে অন্তত তাৰ সুবিধা হয় তোমালোক।
উম সেইটোয়েতো লাগে লাগে আৰু মোৰ সেই অফিচত যোৱা অহাৰ কাৰণেই লাগে। মই বেলেগত ক'তো নগ'লো সেই অফিচত যোৱা অহাৰ কাৰণে। চলাবতো মই শিকিছিলো ন শিকিছিলো মই। চাইকেল চলাবও জানো কিন্তু সেই আৰু অলপ। প্ৰেক্টিছ কৰিব লাগিব কিনাৰ পিছত, পাৰিম পাৰিম। এই অক্টোবৰ নৱেম্বৰ মানত কিনিম ৰবা এখন। একদম নিউ নহলেও ছেকেণ্ড
অ প্ৰথমতে তুমি ছেকেণ্ড হেণ্ড লৈ ল'বা কাৰণ কিয় জানে তোমাৰ প্ৰেক্টিচটো লাগিব ন।
উম উম প্ৰথমতে এখন ছেকেণ্ড হেণ্ডে কিনিম চাগে।
অঁ তাৰপিছত চলাই চলাই যেতিয়া এক্সপায়াৰ্ড হৈ যাবা ন। এ এখন ভাল লৈ ল'লে হ'ল আৰু নতুন তেনেকেই। প্ৰথমতে নতুন নল'বা তাৰ স তুমি শিকিব লাগিব ন আৰু।
উম উম সেইটোৱে। সেইকাৰণে কয় আৰু যে মা তুমি মোক মা। তুমি মোক সেয়া কৰিবা মোক পাতিবা মই গৈ পেলাই তুমাৰ অফিচৰ পৰা লৈ আহিম। কৈছো মই মোৰ কাৰণে খিনি মই লৈয়ে যাম মই সেইখন আৰু তুমি মোক কিয় আনিব যাব লাগে।
হু হু।
তাৰমানে তাৰো ইচ্ছা আৰু না চলাবতো সি পাৰিবই সেইকাৰণ সে ওখ কচু খনা আৰু দেখি থাকে। আৰু এই লগৰ লৰাৰ বিলা চলাই লগৰ লৰা বিলাকে লৈ আহে উম। লগৰ ল'ৰাবিলাকে আনে ন টিউচনত সিবিলাক। চলাই মই দেখা নাই কেতিয়াও সি কৈছে তুমি নাইদেখা মইতো চলাইছো কিমান চলাইছো। অমুকৰ চলাইছো তমুকৰ চলাইছো সেনেকে কৈছে মই কৈছো চলাবা কিন্তু বয়স হোৱা নাই ন। তুমি মানুহতোহে ডাঙৰ হৈছা পোন্ধৰ বছৰ হৈছেহে ষোল্ল সোতৰ ওঠ আৰু তিনি বছৰ আছে নহলে কিবা এটা হ'লেই দেখোন তুমি ধৰা খাবা। সেইবিলাক ভাবি বা এক্সাইটমেন্টত যে অকল তুমি। চলাব পাৰিলেই হ'ল এইটো নহয় নয় বয়সটো চাব লাগিব ন লিগেলি তুমি সেইটো কাৰণে সেয়া হ'ব লাগিব ব তাকে কয় হ'ব দিয়া একো নহয় দিয়া এইখিনিতহে যাম ওচৰতহে যাম নালাগে নালাগে তঠাই এইবিলাক কৰিব নালাগে এতিয়া ৰিয়ানে চলাই ৰিয়ানে চলাই ৰিয়ান ওঠৰ বছৰ হল ওঠৰ হৈছে